হেল্ল' অ শুনিছেনে অ শুনিছো শুনিছো এ ভালে আছেনে এ খা খবৰ কিয় আৰু যিটো গৰম পৰিছে নহয়
নকবা আৰু অহ
অ একদম মানে কৈছোঁ আৰু দেই মানে গা ভালেই লাগি ন থকা হৈছে আহ
মই তাতে খুব ঘামো অ
অ অ সেইটো আকৌ বেছি দুৰ্বল কৰি পেলাই
অতিমাত্ৰ ঘামাটোও বে আৰু একেবে ন ঘামাও বেয়া
অ অ উ মই বৰ বেছি নাঘা মোক বাৱ কিন্তু মানে অ', অ'। এই নেমু টেঙাত পানীতো খাই থাকিব। নেমু চৰ্বত
সেয়েটো। এতিয়া মই নেমু চৰ্বত টো খাব নোৱাৰা হ'লোঁ আজিকালি, গম পাইছা?
কিয়?
মোৰ মানে ভাৰ গেছ। এতিয়া মই নেমু, কমলা, এ এটা বস্তু খাবই নোৱাৰোঁ। মৰি যাবা তুমি।
অ'।
আগতে এটা কমলাই মই একোৱেই নহয়। অ' সেয়ে তাকে। গ্লুকন ডিটো আৰু এই অ আৰ এছ ৰ যিটো ৱ লাইটটো যে পাউদাৰটো অ' ৱালাইটটো খাই থাকোঁ। এতিয়াতো বেমাৰৰ পৰা মই দিনে দু টাকৈ হজম কৰি আছোঁ পেকেট।
অ' - অ' - অ', হজম কৰিছে? হজম কৰিছে?
হজম কৰিছোঁ, হঁ-হঁ-হঁ-।
অ'।
অ' ভাতটো ভালকে খাব পৰা হোৱাই নাই। বেমাৰ আছিল যে মাজতে।
অ' - অ'।
খাইছোঁ ধৰা বেমাৰ প্ৰতিদিনতকৈ অকন - অকন আহিছে, কিন্তু মানে ভালকে খাব পৰা হোৱা নাই। গতিকে শক্তিটোনো ক'ৰপা পাম কোৱাচোন?
সে টো সেয়েটো। এই সৰু
ধ সোপা খালোঁ তাতে।
অ'। এ- এই সৰু মুৰ্গী পোৱালী যে, এই মুৰ্গী পোৱালী চুপ বনাই পেলাই খাবচোন।
তে। এ মই কি জানা, খাব নোৱাৰোঁ অ' বেছি, মাংসটো।
মোৰ নৰ- মোক কওঁহে মান
মই দুপিছ পাওৱে একে যেনে তেনে আও কিন্তু মই মাহ দুপ পিচ খাই লৈ পেলাই নোৱাৰো আৰু খাবলৈ
খ মোকো উকাৰি আহিছে
অ নাজানো কিয় ভাই মানুহে যে কয় একোৰা খালো আধা আৰু কেনেকে
অ মই সঁচাকে কৈছো মোৰ মানে পাঁচ পিচ যদি মাংস দিয়া নহয় মোৰ মানে কিবা লাগি যায়গৈ
অ সৰু মানে মই দুপিচ কেতিয়াবাহে খাওঁ মানে মোৰ মানে কি নাজানো আমোৱাই যায়
সেই আলু যদি দুটুকু দিয়ে মাংস আলু মাংস নহ'লেও কথা নাই
অ
ম দিলে হয় অ এ কিছুমানে যে কয় এই সজাও খায় এনেই টেষ্ট
নোৱাৰো মই ভাজিলেতো একে কোনো কাৰণে নোৱাৰো কিন্তু আমাক লৱাত
এ পাৰে নহয় এতিয়া সৰু ল'ৰা ছোৱালী নহয় জানো ন আমাক যদি সেইটো অভ্যাস আগৰ পৰা কৰিলে হয় আমিও পাৰলোঁ হয় চাগে এনে টেষ্ট কৰাটো চুটি তি কৰিলে হয় মানে মই মানে কম ত হেৰি সৰু পৰাই মানে টেষ্টো মই কৰিব নোৱাৰো আৰু মই খাবও নোৱাৰো মানে।
মই কিয় নাজানো, অ মই যদি টেষ্ট কৰিব দি মই কিয় বেয়া পাওঁ মাছ হওঁক, মাংস হওঁক টেষ্ট কৰিব দিলে মই না কোনোদিনে নকৰো।
মই নকো মোৰ কিবা মোক ব কিবা কিবা পাওঁ মানে।
ক নাজানো মোৰ এইটো চৰিত্ৰ মোৰো আছে।
সেইয়া এই মাজতে মানে যোৱা সপ্তাহত আৰু বৰমা এজনৰ ঘৰত ভাত খাব মাতি দলে গলো তাৰপাছত যাওঁতে মানে মাংস বনাই থাকোতে পালোগৈ। তাৰপৰা সে আমি আমাৰ দু তাক মানে একদম প্লেটত সজাই পেলাই টেষ্ট কৰিব দিছে। উম হু মোৰ মানে শেষ তুমি খালে বাৰু মোৰ পিছত মানে মাংস খাব নোৱাৰিলোঁ, ভাতো খাব নোৱাৰিলোঁ।
অঁ কিয় বাৰু মই গুন্ধটো পাই থাকিলে, আৰু মানে এইবিলাক লাৰি থাকিলে মোক কিয় নাজানো দেই। মোৰো হয়।
তাৰ পিছত আকৌ লুচি যদি বনাও মই ভাজি। পেলাই ৰুচি বনাই পেলাই মই লগতে খাব নোৱাৰোঁ একঘণ্টামান ৰখিব লাগিব মানে গোন্ধটো মোৰা নাকটোৱে নাই।
মোক সেইটো বাৰু প্ৰব্লেম নাই। লুচি টো গমে গমে ভালেই পাওঁ। খাই পেলাই ভাজি তেনেকুৱা আৰু। কিন্তু এ কিছুমান বস্তু। আকৌ ধৰা মাংস যদি মোৰ আগত কাটিলে, ধৰা মুৰ্গী চৰ্গী আনিলে কেতিয়াবা এ প্ৰায়ে গুচাই হেৰি। কৰি আনে এই কেতিয়াবা এদিন বাইদেউৰ ঘৰত যাওঁতে তাহতৰ আনি পেলাই তাই হেৰি কৰিলে। দেৰক হেৰি কৰিব। মইনো দেখিলো গ মইওঁ কাৰণে নোৱাৰিলোঁ খাবলে।
নোৱাই, নোৱাই আৰু ঢেৰ যদি মাংস দেখা পাওঁ। যদি এনেকে। গামলা এতাত যদি ডাঙৰ কিবা এটা কাৰোবাক কিবা পাতিলে যদি এনেকে ধি মাংস ওলাই যে থয়। মই শেছ আওঁ। এইবিলাক মানে কিমান হেৰি। নিশ্চয় এইবাৰ বেয়া নি। আচ্ছাবন্ধ
বেয়া হয় আকৌ আমি মানে কি য'তে ত'তে এডজাষ্ট হব নোৱাৰো আচোন ন বেয়া বেয়া
এতিয়া সেই গুণটো আমাৰ এই ল'ৰাটো তাতো আছে মানে কি এতিয়া মানে। কামটো খাব নাই ঘৃণ কৰে
অঁ ময়ো বেছি পকিলে ময়ো কিবা দেখিলে দেখো
তাৰপৰা লিচুতটো নাখাই দিয় ঘৃণ কৰে।
উম।
তাৰপৰা আনকি খিচমিচ যে খচমিচটো যদি ধুই পেলাই দিওঁ ধুই পেলাই দাত বাইদে ক এনে যদি মুখত লওঁতেও যদি টিকিছে যাই যে অকণ মানে অকণ কিবা এটা নিচিনা লাগে নাই অ হে অ অ হে হেলা খ মানে ঘিন কৰে
উম উম
কণী কুহুমটো নাখায় ঘণ কৰে উম কণী কুহুমটো বু মই এতিয়া দাইলত মানে সি নেদেখাকে ভাঙি দিওঁ মানে
অ গোন্ধ নাপায় ন
তাৰপিছত আৰু মানে হেৰি এনেই কণী যদি কুহুমটো এনেকে দেখা পায় সি নাখায় মানে ঘক
হয় দিয়া কিছুমান ল'ৰা ছোৱালী জোপতিয়াই কেনেকে খাই ন মই তাকে ভাবি থাকো দেই
আহ
ভালে লাগে দেখি দেখিলে ন তোমাৰ সেই নাতি এজনী আছে মানে নাতি মানে কি বাই তৰ নাতি তিনিয়ক আৰু ভ উমাৰ াই
অঁ
মান ধ লাগে নহ তাকে ই মোৰ ইয়ালৈ মনত পৰে দেই আমাৰ ইয়াৰ সৰুকালো নে তিনিজনী লাগিল জল্প নক খাবলৈও তিনিজনী বাজনা বাজাব লাগিব
আহ
ভাল জলালে আমাৰ পোহৰৰ আয়ো
উম উম
খালী প্ৰব্লেম নোখোৱাে প্ৰব্লেম তাৰে ম এদনে ভাল।
অ ন হয় অ কোনোবা হয় সহঁতৰ কাৰণে ইমান কষ্ট কৰি বনোৱা যায় কিবা কোৱা জা হয় নহয় ব
মই এতিয়াও মনত পৰি থাকে দেই সৰু কালত এদিন। ইচৰাম তই খাবি নে নেখাও সদায় যুজ কৰি থাকি। ৰাখিব লাগে বুলি মোৰ এতিয়া মনত পৰিলে ইমান দুখ লাগে নহয়।
ঠেকেচামেই দিওঁ
হ।
এনেকে গোটেইটো কেতিয়াবাতটো ৱাল খুন্দা খাই বুলি ম। হয়।
পিছা প আৰু।
নহয়ক খুৰি মানে কি জানে। কোনোবা এটা সময় মোৰটো কাম নকৰা হৈ যায়গৈ।
হয় অ ন।
কঁকালৰ বিষ এটা আছে। এই বাওঁ ভৰিখন অ মোৰ মানে। বাওঁ ভৰিইখন কি আপোনাৰ ই মানে গাত থাকোঁতে। মোক সোৰফালে মোৰ। শুব নোৱাৰিলোঁ বাওঁফালে ফুল মানে। তে মই বেঙিঞ্চি। তাৰ পৰা সেই শুওঁতে শুওঁতে কিবা নাভ্। ছাৰ ব্লগ হৈ গ'ল নেকি আপোনাৰ মানে এনি টাইম ভৰিখন এতিয়া মোৰ জিম দিনাই থাকে।
অ কিবা এক্সাৰচাইজত ভাল হ'ব কিন্তু তোমাৰ এইটো বেলেগত ভাল নহয়।
ভাল নহয় বেলেগত এক্সাৰচাইজ কেইটামান দিছে কৰিছোঁ কিন্তু মানে মই ভাল পোৱা নাই।
তুমি নহয় ৰেগুলাৰ কৰিব লাগিব। ৰেগুলাৰ কৰিবা ড্ৰপ নিদিব।
হয় হয় তাৰপৰা সেইটো কাৰণে আপোনাৰ মোৰো গম উঠি যন নাযায় বু কওকচোন।
হয় আকৌ কেলে নহয়নো!
খোৱা খাচোন তো মই এসোপাই এসোপা নোখোৱাতো মই কে তিনিগহা ভাত।।
তাকেইতো।
চন হোৱা নিচ হৈছেনো।
আমাৰ ইয়াতে ভতিজা এজনী আছে। আপোনাৰ যদি পাকঘৰত। কিবা এটা বনাই থকা দেখিলে ন তাই নাযায় আও।
অঁ।
ভালো লাগে তেনেকে দি। বেলেগন পাইছেনে তাৰপিছত খালে নহয় ধুনীয়াকৈ তাৰপা কাষৰ ঘৰলৈ গ'ল। আমাৰ মানে এই অঞ্চল। আমাৰ গোটেই পৰিয়ালৰ মানুহ মানে মানে ইঘৰৰ পৰা সিঘৰ সিঘৰ পৰা সিখৰ গৈ থাকিব। পাৰে মানে। তাৰ পিছত আপোনাৰ সি। সি ঘৰত গ'ল ন সিঘৰতো যদি ভাত খাই থাকিলে কোনবাই তাই বহি ল'লে গ এতিয়া তাই ওৱেট পৰচিদ পছিশ কেজি।
কি কেই বছৰ। তিনি বছৰ পঁচিছ কেজি। এইটো কিন্তু দিগদাৰ হ'ব।
অ কণী দু। তাতো সদায়। দুটা দিম ৰেগুলাৰ দিগদাৰ হ'ব কিন্তু মানে টাই। খোৱাটো কথাটো কৈছো মানে অকো মাকে দিগদাৰ নাপালে।
হয় দেই ন মাক বাপেক মাকো কষ্টও নাই তেনেকুৱাত।
তাক যে এইফালাক পঠিয়াই দিয়ে নহয়। ত একদম খাই। কৈ গা পা ধুই ৰাতি সাঁজ খাইহে ৰাতি শুবলৈ যায় গে।
আৰু তেনেকুৱা হলে আমনিও কম হৈ চোৱা চাবাচোন ভালকে খোৱা বোৱা আকৌ ল'ৰা ছোৱালী আমনি ধুনীয়াকে শুলে, শুই দিয়ে আৰু।
তাই এইবোৰ কাৰণে এবছৰতে মাকাক গাখীৰ এৰিলে।
অ দিয়া,
সেয়া, কালি এতিয়া আমাৰ ঘৰত আহিছে। চ আম কাটিচো একদম প্লেখনত সমানে সমানে দিছো ধুনীয়াকৈ খাইছে
উম হ
মোক সেইটো দেখি থাকিলে মে মোৰতো গম উঠিছে মানেয়াক যদি দিওঁ সেইখিনি মই যুদি নাখা অ
হ ন
অ এতিয়া মানুহে ভাবিব যে বেলেগো খোৱাৰ কাৰণে তাই বেয়া পা বেয়া নাপাওঁ ভাল পাওঁ কিন্তু এতিয়া মোৰ ওপৰত খং উঠে মই পাৰা নাই নে নে মোৰ কি মানে
অ হয় হয় ক উম
এ
গ ন
সেয়ে সেই ফল মূল কল খায় আৰু আপেল খায়।
অঁ হওক দিয়া আপেলতো বহুত ল'ৰা ছোৱালী মই শুনিছো বহুত ল'ৰা ছোৱালীয়ে আপেল নাখায়।
আম ই আপেলটো খাই উম আকৌ আপেলটো তাৰ মন পচন্দ হব লাগিব এইটোকো খাই চাব যদি ভাল পাই খাব যদি ভাল নাপ। আই।
সেইটোতো আইৰন চাইৰন থাকে সেয়াকে দিবা বুজিছা যিটো খাই কলটো খোৱা ভালেই।
আৰু এটা বস্তু খাই সি ড্ৰেগন ফ্ৰুটছটো যে,
ড্ৰেগন ফ্ৰুটছ ভালে খোৱা।
ড্ৰেগনটো খাই।
খোৱা ভাল কিন্তু।
উম।
ঘৰতে আছে নে? লগাই লৈছে নহয় আজিকালি ঘৰত হয় ন ৰবাচোন আং পাতি দিয়া নে? কিনে? চাৰিফালে হেৰি মানি দিয়া? কেনেকে দিয়া তোমালোক?
নহয়। এই হেৰি পুলি আনি পেলই ৰুই দিয়ে নহয় আপোনাক।
নহয় ডাঙৰ হ চাং পাতি দিয়া।
এই আপোনাৰ মানে প পকা প'ষ্ট এটা এনেক। সেইটোৱে।
এটা দিবা ন।
প'ষ্ট এটা হে কৰি আপোনাৰ তাতে ৰিং কৰি দিয়ে মানে।
ৰিং কৰি ধৰা এতিয়া।
অঁ চকা টাইপৰ অঁ।
অঁ, সেইটো মানে বহুতৰ মুখত শুনিছো মানে ইমান বগাই বোলে। নালাগে। টেম কৰি দিব লাগে ন।
অঁ।
উম। বাৰু।
অঁ ঠিকে আছে দিয়ক খুৰীঅঁ অঁ অঁ হয় তাকে কৰিম দিয়ক খুৰী উম উ অ।